এই ভৰিটোত বেণ্ডেজ এটা আনিছিলে মাৰি দিছোঁ। এই ভৰিটোত বেণ্ডেজ এটা আনিছিলো বোলো মাৰি দিছোঁ।
কি হৈছে ভৰিটো?
বিষ ভৰিটো।
হা?
ভৰিটোত বিষ বোলো।
কি হ'ল কবাত পৰিলা নে কি?
এই মোচোকা খাইছিলোঁ।
ক'ত?
ফিল্ডত।
কি কৰোতে ফিল্ডত কি কৰিব গৈছিলা?
এই দৌৰিব যাওঁনে।
অ', বোকা চোকা পৰি আছিলে নেকি?
উম অলপ বৰষুণ হৈ আছিলে যে তেতিয়া, হ'ল আজি এসপ্তাহতকে বেছি। বেছি হ'ল, ভালেই হোৱা নাই ভালেই হোৱা নাই।
অ, ডক্টৰক দেখালা নাই?
ডক্টৰক দেখাইছিলো। এক্স ৰে কৰিব দিলে এক্স ৰে কৰিলো তাৰ পিছত আজি দেখাই আহিলো আকৌ। ৰেষ্ট কৰিব গৈছে ৰেষ্ট কৰিলে ভাল হ'ব কৈছে ভিতৰত কিবা সিৰ চিৰ ওপৰা ওপৰি হ'ল চাগে তেনে বুলি কৈছে।
অ অ। হে ফিল্ডলৈ কেলে দৌৰিব গৈছিলা কিবা এপ্লাই চেপ্লাই কৰিছা নে নে কিবা এইম লৈছা নেকি!
একো এইম চেইম নাই স্বাস্থ্যতটো ভাল হ'ব কাৰণে।
তোমাৰ স্বাস্থ্য দেখোন হেল্ল' ফিল্ডলে দেখোন স্বাস্থ্য ভাল কৰিবলৈ গৈ বেয়াহে হৈছেগে। নে কিবা এইম লৈ গৈছা নে কিনো!
এইম চেইম নাই।
অ ভাত পানী খালানে?
ভাত ৰাতিপুৱা খালো।
অ কিহেৰে খালা!
ভাত হেৰি কচু, কচু তাৰপিছত কচু ঠোৰে আৰু কিহে বনাইছিলে জানো।
অ পাহৰি থাকিলা।
পাহৰি থকা নাই একেবাৰে কিবাকে বনাইছিলে।
অ'।
তাৰপিছতে দালি আছিলে আৰু। দাংবদিয়ে আলুগুটি ঢেকীয়া ভাজি।
দাং বদিয়ে আলুগুটি ঢেকীয়াও দিছে।
উম।
অ অ ঠিকে আছে।
তুমি কিহেৰে খালা?
ভাত খোৱাই নাই অ'।
অৱ অৱ।
এনে খাবলৈ মন যোৱা নাই।
অৱ অৱ।
উম। ফুৰিবলৈ গৈছিলা যে কেতিয়া আহিলা?
ফুৰিবলৈ নাই যোৱা।
ক'বাত গৈছিলো গোৱাত যোৱা কথা ফটো দেখিছিলো কৰ'বাত যোৱা।
যোৱা অ সেইদিনাখন হেৰি ৰিপৰ্ট বনাব গৈছিল লগৰজনী ঘৰত। তাৰপিছতে মাকে থাকিবলৈ গ'লে সন্ধিয়া দেৰিও হ'ল অলপ।
অ, ক'তো ক'তো ফুৰিবলৈ নোযোৱা নেকি?
ফুৰিবলে যাওঁ এতিয়া নাযোৱা।
অ, অলপ ফুৰিবলৈ যাবা আক মন চন ভাল লাগিব। গৰমত যাবা শ্বিলং ফালে যাবা ঠাণ্ডা অলপ পাবা। মেঘালয় শ্বিলং
উম, যাব লাগিব বোলো ভৱিষৎতে কেতিয়াবা। মাহঁত ভালেই।
অঁ' কি কৰি আছে মাহঁতে?
মা তাঁত বৈ আছে।
অঁ, কিবা লগাইছে নেকি?
নাই গামোচা লগাই থৈছে।
অঁ, কিবা বিয়া বাৰৰ প্ৰস্তুতি চলিছে নেকি।
নাই, নাই নহয় এনেইহে লগাইছে।
এনে লগাইছে অঁ, লাগে নহয় বিহুৱে সভাটিয়ে।
অঁ, লাগে অ‍ঁ।
উম' কিবা অন অন্যমনস্ত হৈ আছে নি আপুনি?
নাই হৱা।
অঁ অঁ' উম' দেহাটো বেয়া নি? অঁ, কওকচোন দাদা, হাঁ।
বাঁ হত ঠিক আছে।
অঁ, ভাল ভাল বৰ্তমান চবৰে ভাল।
অ অ' ছোৱালী?
বৰ্তমান চবৰে ভাল।
অ'
আপোনালোকৰ চবৰে ভালনে?
উম, ভাল ভাল।
অঁ, খেতি পথাৰ।
খেতি পথাৰ গোছ ললে পৰহি।
অঁ, কে কেতিয়াপা আকৌ হেৰি লব? অঁ আলোচনা কৰা নাই।
আলোচনা কৰা নাই মানে, সেই ৰ'দ বহুত পানীও অকমান কমি আছে ইয়াৰ পথাৰত। তাৰপিছত য'ত ৰুব পৰা হৈ আছে, তাত আজিৰ পৰা হাল বাইছেহে।
অঁ অঁ' এতিয়া হেই কোনটো ভৰিত দুখ পালে আপুনি?
বাওঁ ভৰিত, বাওঁ ভৰিত।
অঁ অঁ' পথাৰত গৈ আকৌ উৎপাত কৰি থাকিব নালাগে।
উহুম।
অলপ ৰেষ্ট ল'বলৈ কৈছে নহয় ডক্টৰে।
উম'
ৰেষ্ট ল'ব।
অঁ'
উম' বা ঘৰতে আছে।
বা ঘৰতে আছে অঁ, সিহঁত খেতি চেতি উঠাই মেলি থৈ আহিছে।
এতিয়া ঘৰত খেতি উঠাবলে আহিছে নেকি, নে তাত উঠাই।
উম উম' খেতি উঠা মানে হেৰি- এ আ আমাৰো এতিয়া পথাৰলৈ যাব হ'ব যে। জানো এতিয়া কেতিয়ালৈকে থাকে?
অঁ' ল'ৰা স্কুল বন্ধ?
ল'ৰা স্কুল বন্ধ।
অঁ' ভালনে লৰাটো?
ভলেই।
উম। গৰমত বৰকৈ ঘুৰি ফুৰিব নিদিবা এ গৰম চৰম সোমাব আকৌ।
নাই সেইবোৰ সি অনুভৱ কৰে নে নকৰে ভগৱানে হে জানে।
ন অনুভৱ কি অনুভৱ সি নকৰে বেমাৰ হলে মাক বাপেকৰ কষ্ট হয়। ধৰি লোৱা শাসনতো শাসনতো কৰিব লাগে যেন গৰমত বৰকে ঘুৰ নাজানো আৰু চবৰে একে নহ'ব পাৰে ন হেইটো।
উম।
বেছি গৰমত ঘূৰি ফুৰাটো চাগে বেয়া।
বেয়া উম।
উম।
সে দেউতা ক'লে গ'ল?
বাবা আছে মা বাহিৰত।
অ' পথাৰলে গৈছিলে?
পথাৰলে গৈছিলে।
অ' মাছ পুঠি ওলোৱা নাই নে পথাৰত?
মাছ পুঠি মানে এতিয়া এই খুৰা- আমা ওচৰ খুৰাহঁতৰ এই পিছফালে খাল আছে খুৰাহঁতে সিচিচিলেহি বাবও গৈছিলে নি
অ'।
খুৰাহঁতে দি থৈ গ'ল। মাছ। এই পুঠি মাছ কাৱৈ মাছ তেনেকে হেৰি পিছত পাতত দি বনাইছে নেকি মোক খাব কৈ আছে ভাত খাব মন যোৱা নাই এতিয়া।
অ' হোটেলত কিবা খাই আহিলে চাগে?
উম খালো।
কি খালে?
এ হেৰি ভেজ চাও চাওঁমিন।
চাওঁমিন খালে?
উম লগত এজনি লৈ গৈছিলো যে আকৌ তাই তায়ো গৈছে। আইচ ক্ৰীম খালো।
অ'। ঠিকে আছে।
উম।
এতিয়া বজাৰ বজাৰ সমাৰ কি কি কৰিলে?
বজাৰ বিশেষ একো নাই মা লে চেন্ডেল এযোৰ ললো।
অ'।
ভাইটিলে পেণ্ট এটা।
অ'।
সেইটোৱে ভাইটি গেন্দুলে গেঞ্জি এটা। তাৰপিছতে আঁঠুৱা এখন।
অ উম ঠিকে আছে ল'ব লাগে ন পইচা পাতি থাকিলে। উম গা চা বেয়া নেকি আপোনাৰ?
নহয় নহয়
অ, বাকী স্কুল কলেজ কেতিয়া খুলিব?
কলেজ আগষ্ট পোন্ধৰ তাৰিখৰ পিছৰ মানৰ পৰাহে খোলিব চাগে। ভাল ক্লাছ তেতিয়াহে হ'ব মানে। আগষ্ট পোন্ধৰ, আগষ্ট পোন্ধৰ তাৰিখৰ পিছৰ পৰাহে ভালকে ক্লাছ হ'ব বোলো।
অ', অ', হেৰি কলেজ চলেজ খুলিলে পঢ়া শুনাত লাগিব নাই কি নো?
উম।
ৰিজাল্ট কেতিয়া দিব, আপুনি কিবাহৰ এক্সাম দিছিলে নহয় ফৰ্থ চেম নে ফিফট চেমৰ?
অ ফর্থ চেমৰ অ একজাম জানো ৰিজাল্ট কেতিয়াকে দিয়ে।
অহ নাজানে?
নাজানো কেতিয়াবা সোনকালেও দিয়ে কেতিয়াবা দেৰিকেও দিয়ে। কেতিয়া কেতিয়া দিয়েগে আৰু নাজানো।
এক্সাম ভালে হৈছিলে নে?
এক্সাম এটা বেয়া হৈছে।
অহ, ভালকে নপঢ়িলা নে কিনো? নে ভালকে নপঢ়ালে নে ভালকৈ নপঢ়িলাই?
নপঢ়িলো।
আহ, কোনোবাই গান লগাই আছে নেকি?
অ',
অ অ।
বাকী কওকচোন, উম।
সে কিনাহে বোলে, অ', পাচলি খিনি কিনাহে বোলো
অ', কিনা কিনা ইয়াত খেতি কৰিবলৈ মাটি বাৰী নাই নহয় কিনা।
অ অহ
আ, উম। কিনা কিনা ইয়াত সেই মাটি বাৰি নাই নহয় কৰিবলে।
অহ
হেল্ল'!
শুনি আছো মই।
অ অ, কিবা কৰি আছে নেকি আপুনি?
নাই কৰা।
অ অ, বাকী ডক্টৰে ৰেষ্ট ল'ব কৈছে নহয় অকমান ৰেষ্ট ল'ব।
উম।
হেল্ল'!
অ', শুনি আছো অ'।
অ', যদি ভাল নহয় তেনেহ'লে প্ৰাইভেট কে এটা এক্সৰে কৰিব কাৰণ চৰকাৰীবোৰ ইমান ভাল নহ'ব পাৰে নহয়।
তাকে হে বিষটো মানে এনে কমিছিলে, আকৌ কালিৰ পৰা আকৌ বেছি হৈছে। একে বহুতকে ফুলি হৈছে গাঁঠিটো।
অ', ক'বাত কালি আকৌ পৰিছিলে নেকি?
নাই পৰা, নাই পৰা।
অ কালি আকৌ ফিল্ডলৈ যাবলৈ উৎপাত লাগাইছিলে কিয় নো?
নহয় ৰাতিপুৱা যাম বুলি ভাবিছিলো, আবেলি। আবেলি যাম বুলি ভাবিছিলো।
উম ভালকৈ লোৱা একেবাৰে। অ', বেছি হে হ'ব গ'লে।
উম।
উম, ঘৰত কিবা, ঘৰত কিবা শাক পাচলিও আছে নে, নে কিনা?
ঘৰত শাক পাচলি মানে কিনাহে, আজি ভিনদেও আকৌ বজাৰৰ পৰা দি পঠিয়াইছে।
কাৰ হাতত?
এ এইফালৰ পা যায় নহয় বজাৰলে আমাৰ।
অ। বজাৰ মানে সেই কি বজাৰ?
ব আ?
কি বজাৰ?
এই সিহঁতৰ সপ্তাহিক বজাৰ অক।
আপুনি যে গৈছিলে দি পঠাইছিলে নে কি নো।
মই মোৰ হাতত নহয়।
পাপনে যোৱা বজাৰখনো বেলেগ।
অ মই যোৱা বজাৰ খনো বেলেগ।
আপোনালোকৰ ফালে বজাৰ ধেৰ বহে নি?
অ আমাৰ ফালে বজাৰ ধেৰ বহে।
অ মানে পইচা পাতি হলে চিন্তা নাই আৰু ন?
উম' পইচা পাতি হ'লে চিন্তা, পইচা পাতি হলে চিন্তা নাই অ।
উম ঠিকে আছে।
পইচাহে লাগে বজাৰ কৰিবলে, মই বজাৰ আগলেতে মই গৈয়ে পোৱা নাই। মই আজি। এই ৰুমত থকা পাহে মই বজাৰ গৈ পাইছোঁ, আজিলৈকে আমাৰ ওচৰতে এখন বজাৰ আছে সেইখন বজাৰে গৈ পোৱা নাছিলো। তাৰপিছত ঘৰলে অ সঁচাকে মই গৈ পোৱা নাছিলো বজাৰলে, নাই পোৱা সেই তে এতিয়া ৰুমলে যোৱা পাহে বজাৰ মই গৈ পাইছোঁ।
অঁ, স্মৃতিটো ধৰি ৰাখিব লাগিছিলে।
হেল্ল'? হেল্ল'?
অঁ।
স্মৃতিটো ধৰি ৰাখিব লাগিছিলে।
অ।
থলে নে ধৰি? হেল্ল'?
শুনি আছোঁ অ।
অ হ'ব নহলে দিয়ক, আপোনাৰ নেট নাই নেকি, শুনা নাই ভালকে?
শুনি আছোঁ মই।
অঁ অঁ হ'ব তেতিয়া দিয়ক। হেল্ল' হ'ব দিয়ক, উম' উম '।
অ।